হেল্ল'।
অ' হেল্ল'।
অ'। এনে শুই আছিলো।
শুই আছে অ'। ক'তো ফুৰিব যোৱা নাই নেকি আপুনি?
কৰিব মানে এনেমে ফুৰিবনো কৰিব যাব, এইফালে আমাৰ পানী হৈছে, বানপানী
অ', এনে আপুনি-আপুনি গধূলি টাইমত তেনে ক'ত টো খোজ কাঢ়িব বা ফুৰিব নাযায় নেকি তেনেকুৱা? আমি এইফালে যাও।
নহয়, আমাৰ এইফালেও যায়। নহলে মানে এইখন বানপানী হৈছে। বানপানী হ'লে মানে পথাৰ ফালে সকলোৱে যায়। পথাৰৰ ফালে মানে শিৱ মন্দিৰ আছে। শিৱ মন্দিৰ থাকিলে আৰু মা এইফালে দলং- দলং এখন দিছে। কিন্তু দলংখন এয়া ভাঙ সে ভঙা কাৰণে মানে যাব ভয় লাগে। এইফালে মানে আমাৰ এইফালে পথাৰৰ ফালে গ'লে শিৱ ম মানে গছ-গছনি, ফুলৰ গছোঁ আছে। কিবা চালে সেনেকে ভাল লাগে আৰু এফালে যাই মানে। এতিয়া গাঁৱৰ ফালে ফালে গলে আক', পথাৰৰ ফালে গ'লে অলপ ভাল মানে এতিয়া পানী বানপানী ফালে মানে বেছি হোৱা নাই মানে আমাৰ এইফালে জান আছে। জান থাকিলে সেই জান দুটাৰ মাজেৰে মানে পানী এইফালে এনে এই দলংখন আছে যাবৰ কাৰণে কিন্তু, দলংখন এনে যাবৰ কাৰণে ভয় লাগে। মানে ভয় লাগে মানে সেয়াদি যোৱা হোৱা নাই এইকেইদিন।
আমাৰ এইফালেটো ওচৰত পথাৰ বোলা তেনেকুৱা নাই আমি ৰাস্তাই- ৰাস্তাই আমি দূৰলৈকে ফুৰিব যাওঁ। আমি মানি কেতিয়াবা মাই, মই, ভণ্টি, কেতিয়াবা লগৰ লগত যাওঁ আমি। তেনেকে আমি সদায় যাওঁৱে আমি গধূলা টাইমত ফুৰিবলৈ। সে ঘৰত- দিনটো ঘৰতে থকা যায় না, আৰু ক'তো কাম- কা কাৰণে বাহিৰত যোৱাও নহয় বেলেগ বাকী দোকানত বাৰু যোৱা হয় কিছুমান বজাৰ কৰিব তাৰকাৰণে গধূলা টাইমত আমি সকলো ফুৰিব যাওঁ আৰু।
আৰু হে ৰাস্তাৰ ফালে নাযায় কোনোৱে। ৰাস্তাৰ ফালে মানে আমাৰ এইফালে মানুহ ঘন বেছি ঘন আছে। সেইকাৰণে যাই ভাল নালাগে।
উ আমাৰ ইয়াতো মানুহ কম আছে কিন্তু, হ'লে মানে আমি অলপমান আগলৈকে চকৰ দিশে যাব পাৰোঁ। আৰু অলপ আগলৈ গ'লে মানে, দলং আছে ৰাস্তাতে। এনে আৰু এনকে যাব পাৰি কমাৰলৈ এনেকে বহুত আৰু কিছুমান জাগা যাব পাৰি যাব এ দৰঙত আৰু ৰাস্তাটো মানে আগৰ দিগিত য'ত আমি যাওঁ আগলৈকে গ'লে মানে বহুত ধুনীয়া খালী জেগা হয় এনিটাইম ইমান ধুনীয়া বতাহ দি থাকে দলঙতে তাতে যায় চবেই বহে।
আমাৰ মানে নৰৱত মানুহ বহি থাকে। বহি থাকিলে মানে ভয় লাগে আমাৰ। তাতে আৰু আমি সাঁতুৰিবও নাজানো
নাই সেইখন পকা দলং নে ডাঙৰ দলং তাতে আৰু চবেই কাষতে থিয় হয় বহি থাকে।
আমাৰ এতে মানে পকাৰ দলং দিয়া নাই। মানে সৰু নাই এইফালে মানে তাকে ৰাস্তাটো সৰু ইমান ডাঙৰো নহয় অলপ বেয়া হয়।
হয়। আমাৰ এইফালে তেনেকুৱা ঘন মানুহ নাই। কিন্তু আমাৰ ইফালে তেনেকুৱা সন্মান হয় নাই। কিন্তু এইফালে মানে সকলোৱে ফুৰিব যাব পাৰি আৰু। অ' ভাল লাগে গধূলি টাইমত যাই ফেলে। মানে পুৱাটো আমাৰ উঠা দেৰিয়ে হয়। পুৱা কোনো সোন কাল কৰি নুঠে মানে আমাৰ ঘৰৰ মানুহ বিলাক আঠটা, নটা বাজি যায় কেনেকোৱা যোৱা নহয় কাৰণ আমি বেছি টাইম গধূলিয়ে যাওঁ ফুৰিবলৈ।
আমাৰ এইফালে মানে মানুহ বহুত ধন সেইকাৰণে যায় ভাল নালাগে আৰু মানে এইফালে লগ মানে ভাল সেনেকুৱা পৰিৱেশো নাই।
অ' এতিয়া পিছে কি কৰি আছে আপুনি?
এ এনেই অলপ শুই আছিলোঁ।
অ' চাহ খালে পিছে আপুনি?
অ' চাহ খালোঁ, আপুনি?
অ' ময়ো চাহ খালো। চাহ খাই পেলাই এতিয়া অলপমান বাহিৰত দিগ ওলাই আহিছো।
অ' বাহিৰৰ ফালে ফুৰিব গৈছে নেকি?
বাহিৰে এনেই ৰাস্তা ৰাস্তা এনেই, দলঙলৈকে তালৈকে যাম আৰু ফুৰিব আমি গ গোটেইগিলাকে। মা, মই, ভণ্টি, লগৰ এজনী আছে এনেকে যাই যাই থাকোঁতে যাই থাকোঁতে কিমান দূৰ যায় পাও, আমাৰ খবৰে নহয় কথা পাতি পাতি
অ'। আমাৰ এইফালে মানে এ সেনেকে যাই ভাল নালাগে। এ এনে যায় আৰু মাহঁত যায় কেতিয়াবা। কেতিয়াবা আমিও যাওঁ বাৰু এই মানে দোকানৰ ফালে মানে যা যোৱা যায় আৰু। ধৰা দোকানত কিবা আনিব গ'লে এনে ফুৰি আহিলো অলপ।
হয়।
এনেই মানে এইফালে, সেনেকে ভাল নালাগে। এইকাৰণে মানে উ বুলি হ আমাৰ এইফালে কোৱা হ'লে, মানে ধৰা বয়সস্থ মানুহ হওক অলপ মানে ডেকা মানুহক ল'ৰা-ছোৱালী সকলোবিলাক মানে ৰাস্তাই ঘাট পথৰ ধৰা ফালি ফে ৰাস্তাৰ ফালে দৌৰিবও যায়, খোজ কঢ়িবও যায়। অ' বেছি ভাগ মানুহে আমাৰ পৰিয়ালতে যায়
আমাৰো মানে পুৱা কোনো যোৱা নহয়, কিন্তু আমাৰ গধূলি সকলোবিলাক
আমাৰ ইহঁতে মানে গধূলি যায়, গধূলি মানে আমাৰ ইহঁতে এ-এনে তিৰোতাসকল মানে ছোৱালীসকল এনে আৰু ফুৰি যায়। সকলো যায় মানে যাই কেনে ভাল লাগে। আৰু বহুত ঠাণ্ড না পথৰ মানে এতিয়া গৰমত। গৰমৰ দিন হ'লে মানে ধুনীয়া ঠাণ্ডা এটা বতাহ দি থাকে। আৰু তাতে বহিও ভাল লাগে মানে পথাৰত ৰাস্তাটো পকা। তাতে মানুহবিলাকে বহিও থাকে আৰু কিছুমানে এনেকে যায়, এনে অলপ টাইম কথা পাতে, ফুৰে। সেনেকে গুচি আহে, আৰু শিৱ মন্দিৰ এটা আছে। অ তাতে গধূলি যাই মানে সেৱা সেৱা কৰিবও পাৰি আৰু মানে চাকি নি দিলেও আমি কেতিয়াবা চাকি নাকি নি থৈ আহব সেনেকে
আমাৰ এইফালে এনে পথাৰৰ ফালে আমাৰ মানে পথাৰ অলপ দূৰত আছে সেইকাৰণে পথাৰৰ ফালে যোৱা নহয় আৰু পথাৰৰ ফালে গ'লেও মানে সৰু সৰু আালি সেইফালে পোক খোজ কাঢ়িবও নোৱাৰি আৰু চবৰে খেতি আছে পথাৰৰ ফালে তেনেকুৱা ডাঙৰ ৰাস্তা নাই পকাৰ সেইকাৰণে আমি ৰাস্তাই দিয়ে যাব লগা হয় কিন্তু ৰাস্তাইদিও গ গ'লে ভাল লাগে আহ ৰাস্তাইদি মানে এইফালে বহুত কেইটা ৰাস্তা আছে তিনিটামান ৰাস্তা আছে আপোনালোকে আমি য্বল যোনফালেই যাওঁ আৰু তেনেকুৱা ধৰণৰ
আমাৰ মানে এইফে ৰাস্তাতটোও নঙল নাই আৰু ককাও নাইফেে ভালো লাগে
আমাৰ এইফালে আকৌ তেনেকুৱা তেনেকুৱা ৰাস্তা থাকিলে ভাল পথাৰৰ ফালে গধূলি যাই ভাল লাগে কিবা এটা
সেইকাৰণে মানে আমাৰ ইফালে মানে মানে বেছিভাগ মহিলা আৰু ছোৱালী সকলে যায় মানে উধূলি যামই পোৱা ন। অলও মানে উধূলি যাই উধূলি যাই কেলে কিবা এটা ভালো লাগে আৰু মানে এ মন ঠাণ্ডা কৰি থাকে ৰাস্ত ৰাস্তাৰ বিলাক
আপুনি যায়নে পিছে সেইফালে।
মই যাও কেতিয়াবা মাল লগতো যাওঁ কেতিয়াবা ভন্টিও যাই মানে আমি মানে গধূলি হ'লে কেতিয়া এতিয় পৰাা সোমাৰে চাকি দিবও যাওঁ তাতে মানে শিৱ মন্দিৰ এ এটা আছে নহয় তাতে মানে চাকি দি থৈ আহো মানে এ হাৰি অ সৰা মোচা কৰো
আমাৰ বাৰু তেনেকুৱা ৰাস্তা থাকিলে ভাল ছোৱালীবিলাকৰো বিশেষকৈ বেছি ভাল হয় ফটো উঠিবৰ কাৰণে ৰিলচ বনাবলৈ আমাৰ এইফালে আকৌ তেনেকুৱা ৰাস্তাই নাই নহয়
অ অ
উম
আমাৰ এইফালে কেতিয়াবা আহিব আহিলে এনেকে অলপ লৈ যাম সফালে ফুৰিব
অঁ ঠিক আছে যাম দিয়ক সেইফালে আপুনিও আহিব
মই যাম দিয়ক আৰু আপাল আপ আহিলও তাৰ পিছত মই যাম
হয় আপোনাক তেতিয়া ফোন কৰিছিলোঁ আপোনাৰ ফোনটো নালাগিল সেইকাৰণে এতিয়া আৰু এবাৰ ফোন কৰিলোঁ মানে হয়
অ মানে মোৰ তাত ফোন নালাগিলে মানে মোৰ মানে মেছেজ আহে ম ত মেছেজ আহিছিল মানে এ একশ টকা মেছে আহে ক মানে কোনোবাই কিলে এনেকে এ আহে আৰু আহিলে মই চাই নো আমাক কোন কীম বুলি ভাবি আছনো তাৰে পাছত মানে মোৰ অলপ কাম আছিল কাম খিনি কৰিনে মই অলপ গধূলি। ধলো তাত ধৰি এনে বোলো অলপ চকু দিলো। সিহতে এনে লয়েগ।
মই মানে ভাবিলো আপুনি কিয়া ব্যস্ত হৈ আছে নেকি সেইকাৰণে মই দুবাৰ নকৰিলো এবাৰেই কৰিলোঁ ব্যস্ত হৈ থাকিবও পাৰে তেনেকৈ ময়ো পাহৰি যাওঁ পিছত কোনোবাই ফোনক মোক ওলোতে মানে সেইফালে ফোন কৰিবলৈ পাহৰি আ যাওঁ বেছিভাগ তাক আৰু কৰিম। কৰিম বুলি ভাবোঁতে সেইফালৰ পৰা আৰু নতুন কৰি ফোন আহে যায়
অ।
তেনেকুৱা হয়য়ে বেছিভাগ
ধৰ এনেকে ইমান স ফোন কৰি থাকে এনেকে মাহেও ফোন কৰি থাকে থাকিলে এইবিলাক বুলি ভাবো পছত পাহ পাহৰি থকা থা আহে আৰু তিয়াম অ
নাই আমাৰতো তেনেকুৱা হয়, আমাৰতো হয়েই বেছিভাগেই আমাৰ তেনেকুৱা হয়। তাৰপিছত এদিনটো জেঠী বা আমাৰ মাহী আমাৰো মানে এজন জেঠী আছে। মাহীও আছে তেওঁলোকে এদিন ফোন কৰিছিল। তিনিদিনমান আমাক পোৱা নাই। নাপালে আৰু গালি দিছে আৰু। ফোন কৰিলে নাপ পাওঁতে হাত আৰু ফোন কৰিছো তিনদিন মান। খঙতে ফোনতটো ধৰা নাই। উঠিয়ে নধৰিলে আৰু তিনিদিনমান ফোন কৰাত আৰু এদিন গধূলা কৰিলোঁ বেলেগ নম্বৰ দি। সেইটো নম্বৰ দি অচিনাকি নম্বৰৰ কাৰণে সেই যদি ফোন কৰিলে, ফোন কৰোঁতে আৰু মোক আৰু ক'লে নহাববি ফোন কৰিলে নাপাওঁ তহঁতক। কিয় ফোন কৰিছ তেনেকৈ কৈছে আৰু তাৰপিছত মোৰ আৰু হাঁহিও উঠিছে। তাৰপিছত মই আৰু কৈছো আৰু জেঠী হ'ব দিয়া ফোনটো কৰিছো তোমাক। বেলেগ নম্বৰ দি হলেও। তুমি দেখোন আমাৰ ফোনটো ৰিচিভে কৰা নাই তাৰপিছত আৰু পিছত জেঠী দুদিনমান পিছত খং কমি পেলাই নিজেই ফোন কৰিল।
উঠিছে আৰু কাৰণ ত কিয় ফোনটো উঠোৱা নাই নহ'লেও খবৰ নাপাব
হয় মানে জেঠী একেলাই থাকে না। সেইকাৰণে মানে আমি ফোন নকৰিলে জেঠীৰ খং উঠে।
কাৰণ অকলে থাকিলেও যিমান যি হলে মনটো অলপ বেয়া লাগি থাকে। ফোনটো কৰিলেও অলপ ভাল লাগে। খবৰ মানে সেইকাৰণে মানে অলপ
সেই বহুত খং কৰিছিল এতিয়া আৰু মানে মাহীকো ফোন কৰা হ নাই মাহীকো কৰিব লাগিব। মাহীও তেনেকুৱা এখন কৰিবই কিজানি।
অ।
ঠিকে আছে বাৰু। আপোনালোকৰ এনে পৰিয়ালটো ভালে থাকে। আপোনালোকৰ কথাবিলাক
হয়। অ ঠিক আছে। এতিয়া ৰাখো দিয়ক। হ'ব বাৰু মই ঘৰ
অ মানে বাহিৰত খেলিছিল।
বাহিৰত আপোনাক কৈছে ত অলপ ৰাস্তাৰ ফালে ওলাই আহিছিলো মানে।
অ, অ মই মানে আছ
একো নাই, ময়ো পাহৰি যাওঁ। তেনেকুৱা হয়েই।
নহলে ৰাখিছো। মই মাজে মাজে ফোন কৰি থাকিম দিয়ক আপোনাক, খবৰ লৈ থাকিম।
ঠিক আছে কৰিব। ময়ো কৰিম।
অ।
ঠিক আছে, হ'ব দিয়ক অ।
অ।